অ বা শুনিছা?
অ শুনি আছো কি খবৰ তোমাৰ?
ভাল -ভাল। তোমাৰ?
উম মোৰো ভালেই।
উম। কি কৰি আছে?
কি কৰি অ একেলগে সুধিছো মই এই হেৰি আজি এনে মানে অসমৰ সংস্কৃতিৰ কথা ভাবি আছিলো। তেতিয়াই বিহুৰ কথা মনত পৰিল আৰু বিহুৰ কথা মনত পৰোতে মোৰ তোমাৰ মাৰ হাত ৰ লাডু তোলে মনত পৰি গ'ল। অ বিহুত দিছিলা যে এইবাৰ।
আহ্।
ভাল লাগিছিলে খাই।
উম, বিহু আকৌ মোৰ মানে প্ৰিয় উৎসৱ হয়।
অ, হয় নেকি? মোৰো ভাল লাগে দেই। আৰু বিহুৰ নাম শুনিলে মানে বেলেগ এটা। মানে অনুভৱ হয়। মানে পোৰা আনন্দ হৈ যায়।
উম, এইটো আমাৰ অসমৰ এইটো সৰ্ববৃহৎ মানে আৰু সৰ্বাধিক জনপ্ৰিয় উৎসৱ হয় নহ।
উম, হয়।
উম, আৰু ই এটাটো অকল উৎসৱ বুলি ক'লেও মানে ভুল হ'ব দিয়াচোন। অসমীয়া জাতিৰ সংস্কত কৃতি পৰম্পৰা আৰু কৃষি জীৱন আৰু সামাজিক ঐক্যৰ প্ৰতীক হয়।
উম, হয়, হয় আৰু এই। এই বিশেষকৈ গাঁৱৰ পৰিৱেশটো বহুত ভাল লাগে।
অহ। মানে গাঁৱত বিহুৰ প্ৰভাৱটো বৰ্তমান সময়তো বহুত ধুনীয়া হৈ আছে আমাৰ এতিয়া মানে আমিও গাঁৱতে পঢ়ো যিহেতু ইয়াতে বিহু মানে বহুত ধুনীয়াকে উলহ-মালহেৰে পালন কৰা হয়। কিন্তু আজিকালি চহৰত মানে বিহুৰ পিঠা কিনিব কিনিবলৈ পোৱা যায় বা কলপাত মানে কলপাতত দিয়া পিঠাও বনাই নহ গতিকে কলপাতৰ পৰা আদি কৰি তেনেকুৱা বস্ বস্তুবোৰ মানে চহৰত উপলব্ধই নাই আজিকালি।
উম, নাই, নাই
উম। এনে হেৰি বিহু শব্দটো তোমাৰ ডিমাচা ভাষাৰ বিচু শব্দৰ পৰা আহিছে বুলি মানে বহুতে অ ভাবে আৰু হয় জানো।
অহ। মই মই নাজানো এইটো বিষয়ে তুমি কৰবাত কওঁ মানে পঢ়িছিলা নেকি।
অহ, এইটো মই মানে অ কিবা হেৰিতে পঢ়িছিলোঁ মানে ফোনৰ পৰা নেট ততে এনেকে মই কৰ'বাত পাইছিলো দেই। মানে ডিমাচা শব্দ বিহু বিচু শব্দটোৰ পৰা আহিছে বুলি মানে বহুত তে গণ্য কৰে।
অহ। মই নাজানো এইটোৰ বিষয়ে আজিহে গম পাইছো। ভালে হল নতুন কথা এটা শিকিলো। জানিলো উম পিছে
আৰু
আমাৰতো বিহুতো অহ তিনি প্ৰকাৰ মানে অ তোমাৰ আটাইতকৈ কোনটো বেছি ভাল লাগে।
মোৰ বিহু বুলি ক'লে মানে কাতি বিহুটো বেয়া নালাগে কিন্তু বহাগ বিহু আৰু ৰঙালী বিহু আহ চৰি বহাগ বিহু আৰু মাঘ বিহু এইও দুয়োটা মানে বেছি ভাল লাগে।
অহ, মোৰো এক
কাৰণ আমাৰ ইয়াতে মানে বহাগ বিহু দিয়াচোন ব'হাগ বিহু হ'লে মানে আমাৰ বছৰৰ অসমীয়া মানে অসমীয়া বৰ্ষৰ প্ৰথমটো বিহু বুলি কলেতো বহাগ বিহুকে ধৰা হয়।
হয়, হয়
সেইটো কাৰণে ব'হাগ বিহুত আহ গোটেই মানে পৰিয়ালৰ মানুহবোৰ লগ খাই। আহ, চবেই নতুন কাপোৰ পিন্ধে তাৰ তাৰোপৰি বহাগ বিহুত গৰু বিহু হয়, এনেকে এইবোৰ মানে ভাল লাগে কিবা এটা।
উম, আৰু গোটে ঢোল, পেপাৰ মাতেৰে, একদম মানে, অ ভাল লাগে আৰু। পৰিৱেশটো, ঢোল চয় অ অ তাকে।
আৰু অ হেৰি কি কয়, গৰু বিহুত মানে গৰু গা ধুৱাই পাইছানে?
মই নাই পোৱা, তুমি?
মই অ পাইছোঁ দেই। মানে আমাৰ আগতে গৰু আছিলে ন, গৰু বিহু দিনাখন মানে ৰা তিপুৱাই আমি চব মানে ধৰা কামত লাগি যাওঁ আৰু, এনেকে মাহ হালধি পিছা অৰ পৰা আদি কৰি। গৰুৰ গাত যে লাও খা, বেঙেনা খা এইটো মাতি পেলাই যে এইবোৰ বস্ তু দলিয়াই বা সেই অ কি কয় সেইকেইডালৰ নাম, মই একজেক্ট মনত নাই হা। কিন্তু বাঁহেৰে যে বনাই লৈ পেলাই যে তাতে অ, লাৰু বেঙেনা এইবোৰ খুচি খুচি দিয়ে যে।
সেই নিয়ম খিনি মানে খুব ভাল লাগে। আৰু ৰাতিপুৱা মানে সোনকালে উঠি গৰু অহ বাহিৰলৈ নি গা-চা ধুৱাই মেলি মাহ হালধিৰে গা ধুৱায়। সেইবোৰ কৰা মানে স দেখি ভাল লাগে।
উম, ভাল লাগে বাৰু। মই এনে চাই পাইছোঁ, কিন্তু নি জে মানে এ তেনেকে হেৰি কৰি পোৱা নাই। আগতে মানে বহুত সৰুতে যেতিয়া মানে গাঁৱৰ ঘৰলে গৈছিলো। তেতিয়া এনেকুৱা দেখিছো ধৰা, আমাৰ গাঁৱত আগতে আছিলে। গা মানে গৰু। তেতিয়া বৰ্তা, দেউতাহঁতে মানে কৰিছিলে। এ তেতিয়া মানে, মানে ডাঙৰ হৈ যোৱাৰ পিছত আহ সেইটো নাইকিয়া হৈ গ'ল আও মানুহ বিলাকো নাইকিয়া হৈ গ'ল। গাঁৱৰ এতিয়া মানে, সেইটো পৰিৱেশ হৈ থকা নাই মানে আমাৰ।
হয়, হয়। মই বুজি পাইছোঁ। এনে অ হেৰি, গৰু উ মানে শুনা মতে দেই। কৃষি-কাৰ্য্যত গৰুৰ অৱদান মানে বহুত খিনি থাকে দিয়াচোন। সেইটো কাৰণে সিহঁতক সন্মান জনোৱা হিচাপে গৰু বিহু টো পালন কৰে বুলি শুনিছিলো।
উম, হয় আক'। কথাতো হয় বাৰু।
উম। আৰু গৰু বিহুৰ পিছদিনাটো মানুহ বিহু হয়?
অ। উম। সেইদিনাখন অ মানুহে নতুন কাপোৰ পিন্ধে। ইঘৰে সিঘৰলে যায়, ভাল লাগে।
অ, ডাঙৰ সকলৰ পৰা সৰু সকলে আশীৰ্বাদ লয়।
উম, আৰু মোৰ এই ব মানে ভোগালী বিহুৰ বিহু এই আটাইতকৈ এম মানে বিহুৰ আগদিনাখন বেছি ভাল লাগে। উৰুকা ৰাতি মানে চবে অ, চবে মিলি এসাজ খায় যে। আহ অ, মানে জুই টাপো লোৱা যায়। জুইতে শিকি, মানে তেনেকে বনাই কৰি। হ তেনেকে খোৱা হয়, ভাল লাগে। মাছ-মাং
অ, আমাৰ টো ভোগালী বিহুটো একদম শেষৰ বিহু বুলি ধৰা হয়। মানে বছৰৰ শেষ ৰটো বিহু ভোগালী বিহু হয়। আৰু ভোগালী বিহু সময়ত মানে ধান চপাই সম্পূৰ্ণ হোৱা পাছত কৃষকৰ ঘৰত খাদ্যৰ প্ৰচুৰতা থাকে ন, সেইবাবে ইয়াক ভোগালী বিহু বুলি কোৱা হয়।
অ', সেই সেইটোৱে।
উম, আৰু আগতে নখোৱা বুলি মানে পৰম্পৰাটো আছিলে, আজিকালি বাৰু কমি গ'ল।
অ'। আজিকালি মানে, এই সেইটোৱে আৰু মানে এইবিলাক আগৰ মানুহ বিলাক নাইকিয়া হৈছে ন লাহে ধীৰে, এতিয়া সেইটো কাৰণে মানে, এইবিলাক অলপ কমি গৈছে আৰু।
উম, হুম, হুম।
আৰু এই আমাৰ কাতি বিহুৰ মাজতো এটা মানে, শান্ত, সৌন্দৰ্য আছে। যদিও মানে, শান্ত ধৰনেৰে হেৰি কৰা হয়, পালা হয় বিহুটো, যদিও মানে ভাল লাগে কিবা এটা। চাকি জ্বলোৱা মানে, সেই গাঁৱৰ যে পথাৰৰ মাজত যে চাকি জ্বলাই। অ', সেই মানে দৃশ্যটো বহুত ভাল লাগে।
অ'। ইয়াক আহ এইটো সম মানে, কাতি বিহু যিটো সময়ত হয়, মানে কাতি মাহত পালন কৰে ন। ত' সেই সময়ত অ', মানে শুনা মতে দেই, ধান খেতি পথাৰত থাকে। কিন্তু, ঘৰত নতুন শস্য নাথাকে, খাদ্যৰ অভাৱৰ বাবে ইয়াক কঙালী বিহু বোলে।
উম, হয়।
আৰু, ইয়াতে মানে ধৰা, তুলসীৰ তলত বন্তি জ্বলায়। ধাননি পথাৰত, আকাশ বন্তি জ্বলোৱা হয়। মানে, ধাননি পথাৰত যি গছ বন্তি জ্বলায়, সেই গছক আকাশ বন্তি কয়।
উম, উম, হয়, হয়, শুনিছিলো এইটো মই।
উম, আৰু খেতিৰ উন্নতি আৰু ভাল মানে ফলনৰ বাবে প্ৰাৰ্থনা কৰা হয়, যেতিয়া মানে আকাশ বন্তি জ্বলে, তেতিয়া সেইখিনি হয় আৰু।
উম। কিন্তু, আজিকালি, আজিকালি যে, বিহু পালন কৰাৰ ধৰণ মানে বহুত খিনি সলনি হৈছে, সেইটো কাৰণে অলপ বেয়া লাগে।
উম।
মানে, আমাৰ সৰু কালৰ দিনৰ বিহুৰ সময়বোৰ মানে বেছি ভাল আছিলে মানে।
আজিকালি মানে কি, জানানে গোটেই আহ গাঁও বিলাকতো উন্নতি হৈ গৈছে, উন্নতি হোৱাৰ ফলত, আৰু আজিকালি মানে বৈজ্ঞানিক প্ৰযুক্তি বৃদ্ধি পাইছে ন। সেইটো কাৰণে মানে, আগৰ সেই পৰম্পৰাবোৰ কমি, কমি গৈ আছে।
হয়।
আৰু আগৰ দিনত মানে মানুহ বোৰে ধৰা, আমি যেতিয়া সৰু আছিলো তেত তিয়া আমি মানে, কি দ মানে স্কু স্কুল বন্ধ হ'লে, বা কিবা হ'লে, আমি মামা ঘৰ, আইতা ঘৰ এনেকে পেলাই আমি যাও ন খেলা-ধূলা কৰো, বা কিবা কৰো, মানে বৰ্তমান সময়ত সেই প্ৰভাৱবোৰ নোহোৱা হৈ গৈছে।
উম, উম, হয়, সেটো। মানে যেতিয়া পৰা এ ডিজিটেল হৈ গ'ল চব, মানুহ বিলাকো মানে ফোন-চোনত বেছি মগ্ন হ'ল, এইবিলাক মানে কমি গ'ল,, আৰু আগৰ মানে যেনেকে ইঘৰে সিঘৰলে যোৱা সেই মানে। আন্তৰিকতাটো, কমি গ উ আজিকালি তেনেকে ফোনতে খব লোৱা হয় বা ভিডিঅ' ক্ললত এনেকে উ মানে কিবা থাকিলে উইচ কৰা হয়।
হম।
সেই তেনেকুৱাই গ'ল, আ, ৰু এতিয়া দিন কাল বিলাক।
সেই পৰম্পৰাবোৰ মানে আমাৰ মানুহে নিজে নিজে এৰি পেলাই মানে সেই প্ৰযুক্তি যি দিশে আগবাঢ়ি গৈছে আৰু।
উম উম বাকী এ' তুমি এতিয়া অঁ কোৱা একেষাৰে কৈচো।
হেৰি কি বুলি কয় শুবা কেতিয়া?
এ শুম আৰু ৰবা, মোৰ এ বিহু কথা কওঁতে মোৰ লোভেই লাগিলে, লাডু পিঠা খাবলেহে মন গৈছে।
অ' ন তিলপিঠা নাৰিকল পিঠা এইবোৰ, তাৰপিছত মোৰ চবচে বেছি যে মানে বৰা চাউল আৰু দৈ খাই ভাল লাগে মোৰ, আৰু চুঙাত দিয়া পিঠা।
অ' ভাল লাগে ভাল লাগে, জলপানটো খাই মই আটাইতকৈ বেছি ভাল পাওঁ, মইও ভাল পাওঁ বাৰু।
অ' ভাল লাগে কিবা এটা সোৱাদটোয়ে ভাল
গৰু দৈয়ে হওঁক লৈ, পেলাই, তাকে। কাইলে মই দৈকে লৈ আনিম আৰু খাম আৰু।
মকো মাতিবা আকৌ।
উম ঠিক আছে হ'ব।
উম দিয়া, ঠিক আছে। আহ শুভ ৰাত্ৰি। উম